অ', হৈ আছোঁ কোৱা।
অ', অ'। হেয়া কথাই কৈ আছিলা, টিউচনৰ কথা।
এতিয়া ব্ৰেকফাষ্ট কৰিব আছে।
অ, কৰিমহে।
যি বনাও, এতিয়া চাওঁ ৰ'বা আৰু অলপ পিছত যাবই হ'বগে।
জ্ঞান, সোনকালে কৰা মানে ন-মানে-বন্ধ কাৰণে। এটো কিবা এটা কৰি আছে।
উম বন বন্ধবাৰত সোনকালে কৰো এনে মানে, ইভিনিঙে থাকে। আৰু এতিয়া মানে চবকে প্ৰজেক-চজেক দিছে যে। সেইকাৰণে মানে মই কৰিয়ে লওঁ আৰু। কৰি কিনে ইহঁতৰ খিনে মাৰ আজৰি হৈ থাকিলে, তেতিয়া মানে মইয়ো অলপমান, ওলাই যাব বা ৰেষ্ট ল'ব টাইম পাও।
উম, সিহঁতেও টাইম পাব হেইকাৰণ
অহ, সিহঁতেতো বাপৰে-বা জ্বলাবল টাইম পাই সিহঁতে।
উম।
উম, মম।
তোমাৰো ভাল হয় তেতিয়া সোনকালে আজৰি হৈ গ'লে আৰু।
উম, উম।
উম, উম।
তুমি, আৰু তুমি অ' তোমালোক তুমিও চাগে টিউচনখন, কৰিব পাৰিবা ইফালে।
অ' তাকে, কলেজৰ ওচৰত, ফালে কৰিম আৰু উম।
উম, এনেও আজিকালি সেনেকুৱা টাইপেই বিচাৰে মানে ধৰা পঢ়ি আছা, গাৰ্জেন বোৰেও, আৰু মানেহেম বাত্ চাবোৰে, ইমান বদমাছ। আমাৰ লগত হে আৰ, যদি ধৰা অলপমান বয়জ্যেষ্ঠবান পাইছে। দেখা, গুৰুত্বই নিদিয়ে একেইটাই।
ত্বই নিদিয়ে অ'। চবৰে তেনেকুৱাই হয়, মানে অকমান হেল্ল', উম, মানে সিহতৰ লগত মেইন কত তই ভালকে কথা-চথা পাতিব লাগিব অলপ ফ্ৰী হ'ব লাগিব। হেল্ল' শুনিছা?